জয় জয়তে আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিলো।
ময়ো আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিলো।
অ', মোৰ আপোনালৈ কল, কৰা এটা কাৰণ আছিল।
হয় কওকচোন?
আমাৰ ইয়াত যিটো উষ্ণতা, বৃদ্ধি হৈছে আপুনিতো অনুভৱ কৰিছেই।
হয় মই অনুভৱ কৰিছো হয়।
ইয়াৰ এটা বিশেষ কাৰণ হৈছে গছ গছনি আমাৰ কাটি ধ্বংস কৰাৰ
হয় এইটো খুবেই বেয়া কথা যেন গছ গছনি কাটি আমাৰ পৰিৱেশটো বিনষ্ট কৰিছে তাৰ ফলতে আমাৰ আনাৰ গোলকীয় উত্তাপ বৃদ্ধি পাইছে। আৰু আমাৰ চাৰিওফালে গৰমৰ তাপৰ, বৃদ্ধি হৈছে।
হয় এতিয়া আপুনি চাব পাৰে। জাপান, দেশৰ জাপান, উন্নত দেশখনত এটা যন্ত্ৰ, ব্যৱহাৰ কৰে যিটো যন্ত্ৰত গছৰ, পৰা কোনো আঘাত। বা নকটাকৈ সেই গছজোপা এঠাইৰ পৰা আনঠাইলৈ নিব পাৰে। তেনেদৰে আমাৰ দেশতো তেনেকুৱা এটা। যন্ত্ৰ, যে আনিব লাগে তাৰ ওপৰত আপুনি কি ক'ব বিচাৰিছে।
আমাৰ যিখন আমাৰ চাৰিওফালৰ চৌবাঁহ। যিখন আমাৰ পৃথিৱী বহুত উন্নত হৈ গৈছে আমাৰ দেশখনেই হওক বা ৰাজ্য, খনেই হওক বহুত উন্নত হৈ গৈছে। তাৰ ফলত চৰকাৰেও বহুতখিনি পদক্ষেপ হাতত লৈছে।
হয়।
উম। তাকে, আপুনি, আপোনাৰ ইয়াৰ- থাকিব।
হয়, এতিয়া আপুনি চাওঁক আমাৰ দেশত- এতিয়া চাব পাৰে ঘৰ- দুৱাৰ বনাবৰ বাবে গছ -গছনি কাটে। আৰু জংঘল আদিত ধবংসৰ হৈ যোৱাৰ ফলত- জন্তু পাটি, জন্তু, জীৱ-জন্তু সকলোবোৰ মানুহৰ ঘৰৰ ফালে আগমন- কৰিছে। তাৰ ফলত আমাৰ বহুতো সমস্যা হৈছে আৰু-
হয়-হয়।
হাঁ, আৰু আঁহ চৰকাৰে এখন আঁচনিও আমাৰ অসম দেশত- অসম ৰাজ্যত এখন আঁচনি উলিয়াইছে যিখন আঁচনি হ'ল- আহ', সেইখন আঁচনিখনৰ নামটো মই পাহৰিলো কিন্তু সেই আঁচনিখনত- অ' অৰুনোদয় হয় ৰাইট, আপুনি ঠিকেই কৈছে অৰুনোদয় আঁচনিত- মহিলাসকলে গছ ৰুবৰ দিছে আৰু তেনেদৰে আমি যদি এজোপা গছ ৰুওঁ। হয়, এজোপা গছ কাটোতে তেন্তে আমি তাৰ বিনিময়ত- ছজোপা বা দুজোপা গছ ৰুব লাগে, তাৰ ওপৰত আপুনি কি ক'ব?
হয়, আপুনি বিলাক কিবা ইউ পি এছি এক্জামৰ কেশনগতে দি আছে এ। যেনেকে আপুনি মোৰ ইটাৰভিউছে তেখেতক সুধি আছে তেনেকে কথা পাতি লগা নাই। কিন্তু এটা কথা হ'ল কি যে আমি এজোপা গছ কাটিলে আমি তাৰ ঠাইত দহজোপা গছ ৰুব লাগে।
হয়।
হয়, যি কি নহওঁক গছ কাটিছে যি কি হওঁক গছজোপা বোলে মৰি গ'ল বা গছজোপা কিবা আহি হৈছে তেতিয়া কাটি দিয়াতটো বেলেগ কথা কিন্তু এজোপা গছ যেতিয়া- এজোপা গছ পুৰঠ হয়, পুৰঠ হয় বা ফল মূল লাগি থকা অৱস্থাত এজোপা গছ কাটিব নালাগে। আৰু বা আমাৰ এতিয়া ইয়াত ধৰক আমি বিহু উদযাপন কৰো হয় নে। আমি এতিয়া মাঘ বিহু উদযাপন কৰো মা বিহুৰ দিনাখন আমি কিমান গছ কাটো। গোটেই অসমখনতে গছ কাটে সেইদিনাখন, এইটো এটা বহুত- ভুল কথা কাৰণ আপুনি যেতিয়াই সেই গছজোপা কাটি আহে তেতিয়াই আপুনি- লগত দুটা পুলি হলেও নি পেলাই মানে ৰুব লাগে, মোৰ মতে সেইটো মই কব বিচাৰো।
হয়। এজন বিখ্যাত ৰঘুনাথ চৌধুৰী নামৰ ব্যক্তিয়ে এষাৰ কথা কৈছিল যিটো কথা হ'ল অঁহ। আমলখি গছজোপা কিয়নো কাটিলা বুলি এটা কবিতা ৰচিছিল এই গছৰ ওপৰত।
হয়-হয়।
আৰু- সেই হকে আমি গছ-ৰো গছ পুলি ৰোপন কৰিব লাগে। আৰু আপুনি চাব পাৰে আমাৰ গাঁত বহুতো গছৰ অভাৱ।
সেই কবিতা ফাকি সেই কবিতা ফাকি এটা লাইন গাইছোঁ। ভাল লাগিলেও ৰঘুনাথ পুতেৰাৰ বিয়ালে মাতিলা। কিন্তু ৰভাখন দিবলৈনো আগফালৰ আমলখিজোপা কিয়নো কাটিলা।
হয়।
সেই কথাটো অকল আমলখিজোপা বুলিয়ে নহয় আৰু যদি আমলখি ঠাইত যদি বেলেগ জলফাই, আম কিবা বেলেগে গছ এজোপা হ'ল- সেইজোপা কাটিব নালাগিছিলে। এইটো এটা বহুত ভুল কথা কাৰণ এখন বিয়া ধৰক এখন টেকৰ কাৰণে আহিব সেই বুলিয়ে কি এজোপা গছ যিজোপাত ফল লাগি আছে, আমলখি লাগি আছে সেইজোপা কাট দিব লাগে নি
হয়, এই কথাষাৰৰ মাজত বহুত গভীৰ ভাৱ লুকাই আছে। সেইটো আমি বুজিব পাৰিছো। আৰু আপুনি চাব পাৰে, আমাৰ ইয়াত গছ ত গছৰ আগতে, গছ - গছনি কাটি লোৱাত আগতে আপুনি চাব পাৰে হেৰি চৰাই - চিৰিকটি কিমান আহে, ঘন চিৰিকা ধৰি লওক তেনে ধৰণৰ কিমান জন জন্তু, আজিকালি সেইবোৰ জন্তু নাইকিয়াই হ'ল, প্ৰায় বিলোপ হৈ গ'ল। তেনেধৰণে বহুত জন্তু আমাৰ মাজৰ পৰা হেৰাই গৈছে সেইবাবে আমি গছবোৰ কটা প্ৰায় কমাই দিব লাগে আৰু এনেদৰে যি আমি গছ কাটি থাকোঁ আ আমাৰ মানুহ থাকিব পৰা ব্যৱস্থাও নহবগে, আগ আগতে আপুনি চাব পাৰে। হায়েষ্ট টেম্প্ৰেচাৰ আপোনাৰ যায় ত্ৰিশ, চল্লিছ, পয়ত্ৰিশ তেনেধৰণে। আজিকালি এহে এতিয়া আপুনি চাব পাৰে ভাৰতৰ এতিয়া বৰ্তমান টেম্পেৰেচাৰ হৈছে, পঁচপন্ন ডিগ্ৰী, পঞ্চাছ তেনেকুৱা।
হয় হয় হয়।
আপুনি যদি ইয়াৰ এইটো বিষয়ৰ ওপৰত বিশেষ কথা ক'ব পৰা নাই তেন্তে আমি বিষয়টো সলাব বিচাৰিছো।
বিষয়টো সলাব পাৰিলো মানে আপুনি ৰাতিৰ আহাৰ গ্ৰহণ কৰিলে নে?
অ হয়, মই ৰাতিয়ে আহাৰ গ্ৰহণ কৰিলোঁ।
হয় হয়।
আৰু আপুনি কথা এষাৰ মই আহাৰ ভা, দালি আৰু অ বুট মাহৰ ভাজি এনেদৰে আহাৰটো গ্ৰহণ কৰিলো, আপুনি গ্ৰহণ কৰিলে নে?
হয় হয়, মইও গ্ৰহণ কৰিলো, মোৰ এয়া পোৰা কলৰ চব্জি আছিলে। তাৰপিছত আকৌ আপোনাৰ আছিলে দাইল দালি আকৌ আছিলে আপোনাৰ ঢি কীয়া বাজি, আমা আপুনি জানে ঢেকীয়া আমাৰ অসমীয়া সমাজত কেনেকুৱা এটা প্ৰচলিত খাদ্য আপুনি জানে?
হয় হয়। এতিয়া মই কথা এটা শুনিবলৈ পাইছিলোঁ, এই নৰেন শইকীয়াৰ সৰুটো পিতেক হেনো বিবাহ বাধ্যতা আৱদ্ধ হৈছে কথাষাৰ সঁচা নে?
সেইটো কথা একদমেই সঁচা কথা।
হয়। তেওঁ হেনে এজন লৰাৰ প্ৰতি আকর্ষিত যিজন লৰাৰ নাম হল গৌতম সেইটো কথা হয়নে?
হয় হয় গৌতম হয়, এ দুজন ল'ৰাই বিয়া পাতিছে এইটো এটা বহুত চিন্তনীয় বিষয়।
হয়, আজিকালি এই সমাজত লৰাই লৰাক ভাল পোৱা এইটো এটা হ'ল সামান্য কথা কিয়নো আজিকালি ল'ৰাই ল'ৰাক ভাল পাব পাৰে আৰু ছোৱালীয়ে ছোৱালীক ভাল পাব পাৰে এইটো এটা সামান্য কথা হৈ পৰিছে, আগৰ সমাজত কিন্তু এইটো কথা মানুহে বিশ্বাস কৰিব নোৱাৰে যে এটা ল'ৰাই এজন ল'ৰাক ভাল পাব পাৰে। এইটো এওঁলোকৰ ঘৰৰ পৰা মান্তি হ'ল নাই বাৰু আপুনি কথা এষাৰ জানে নেকি?
হয়, মইহে সেইটো কথা নাজানিম।
অঁ। আৰু আপুনি কিবা ক'ব বিচাৰে নেকি?
বাকী আমাৰ ঘৰত তেনেকে এটা সকাম আয়োজন কৰিছিলো, সকাম মানে আমাক ককাৰ তিথি এনেকে এখন ৰভা চভা দিলোঁ। মানে কি হয় খন ভালকে পাতিম বুলি ভাবিছো একদম পুৰা হেই তিথি পৰিছিলে ন। তা সেইটো কাৰণে মানে আমি দিনত গায়ন বায়নৰ যো গাৰ কৰিছোঁ ঘৰতে গায়ন বায়ন হ'ব আৰু খোৱা আহাৰ ভাত থাকিব ভাত। নিয়মিষ ভাত।
হয়।
আৰু ৰাতিলে মানে এখন ভাওঁনা ঘ নিজাববীয়াকে আগবঢ়াইছো নামঘৰলে।
হয়।
এখন হৈছে আপোনাৰ গজগেতু উপাখ্যান।
হয়।
আৰু তাত। আপোনালোকৰ গোটেই পৰিয়ালটোক মই নিমন্ত্ৰন জনালোঁ, আহে যাতে আহি পেলাই যাতে উপভোগ কৰে আমাৰ যাতে সুখৰ দুখৰ সকলো সময়তে যাতে নিজ আমাৰ ঢোকা হৈ আমাৰ লগত থিয় দিয়ে।
ধন্যবাদ নিমন্ত্ৰণ কৰাৰ বাবে, কিন্তু মোৰ এটা বিশেষ কাম থকাৰ বাবে মই যাব নোৱাৰিবও পাৰো কিন্তু মই আপোনাক কথা দিবও নোৱাৰো, কিন্তু ও সময় যদি মিলাব পাৰো, তেন্তে এপাক মই আপোনাক দেখাই দিম। কিন্তু আপোনাক যাতে, আপোনাক মই কথা দিব নোৱাৰিলো, সেইবাবে মই খুবেই দুখিত। কিন্তু মই যিমান পাৰোঁ চেষ্টা কৰিম, আপোনাৰ তাত দেখা দিবৰ বাবে।
হয় হয়। আপোনাৰ আপুনি দেখা দিব নোৱাৰিলে, আপোনাৰ পৰিয়ালৰ বেলেগ ব্যক্তি আহিব পাৰিব নহয়।
হয় হয়। ম মই বাৰু মোৰ কথাহে কৈছিলো মোৰ পৰিয়ালৰ কথা কোৱা নাছিলো অৱশ্যে।
হয় হয় হয়। বাকী আপোনাৰ খবৰ কওঁক।
মোৰ খবৰ ভালেই, আপোনাৰ?
মোৰ ভালেই, আছোঁ তেনেকেই কৰ্মব্যস্ততাৰ মাজত জীয়াই।
হয়। আমাৰ কলাগুটি নামৰ এজন ব্যক্তি আছে গাঁৱত। হেল্ল'ও
হয় হয় কৈ যাওক কৈ যাওক কৈ যাওক।
অঁ, সেই কলাৱতি নামৰ ব্যক্তিজন আমাৰ গাঁৱত সকলো হ' অনুষ্ঠানতে সহায় কৰে। আৰু তেওঁ, অঁ আপোনাৰ ইয়াতো সহায় কৰিব পাৰে। আপুনি তাৰ বাবে তেওঁক গৈ নিমণ্ট্ৰণ কৰিব আৰু গীত মাতৰ গীত গীত মাত যদি পৰিবেশন কৰিব বিচাৰিছে, তেন্তে আমাৰ গাঁৱত এজন আৰু এজন সক্ষম ব্যক্তি আছে, তেওঁ সক্ষম, ডাঙৰ ডাঙৰ মানুহবোৰে মানে কিন্তু উঠি অহা প্ৰজন্মই তেওঁক সক্ষম বুলি নভাবে, তেওঁৰ নাম হ'ল তপাপ্ৰদ্বীপ আপুনি তেওঁকো আমন্ত্ৰিত কৰিব পাৰে। কিন্তু তেওঁ আমাৰ মতে ইমান ভাল গায়ক বা গীতিকাৰ হ'ব নোৱাৰ
মই আপোনাক, মই আপোনাক, মই আপোনাক মই আপোনাক সেইটোকে ক'ব লৈছিলো যে, তেখেতৰ নিচিনা এজন ব্যক্তিক‌ গা গা সংগীত পৰিবেশন কৰিবলৈ মতাতকে আমি এটা গৰু মঞ্চৰ ওপৰত থিয়কৰাই দি হেমেলিয়াব দিয়াই ভাল হ'ব নেকি। কাৰণ কিয়নো তেখে তে আপুনি জানে তেখেতে চুলি নাই টপা তেখেতে এনেকে নকল চুলি মূৰত মাৰি আহে আৰু মাজতে হৰি পৰে তেওঁ যোনবিলাক মানে অনুষ্ঠান কৰি থাকে তাৰ মাজতে। আকৌ তেখেতে টুপি পিন্ধি আহে দেখিবলৈ বৰ বান্দৰটো নিচিনা লাগে তেখেতক।
হয় হয়, কিন্তু আপুনি গৰু বান্দৰ এনেকুৱা ধৰণৰ শব্দৰ ব্যৱহাৰ নকৰিব কিয়নো আমাক কলটো কাট খাই যাবও পাৰে সেইবাবে।
আৰু আপুনি এটা কথা ভাবি জানক যে তেখেতে কি কৰে। তেখেতে মঞ্চত যেতিয়াই থিয় হয় হোৱাৰ আগত অনুষ্ঠান পৰিৱেশন কৰাৰ আগত তেখেতে ধপাত ধপাত চিনি পায় আপোনালোকে চাদা
অ সেই বিষয়টোতো আমি পতাটো ইমান ভাল বুলি নাভাবো কিয়নো আমাৰ কলটো ৰত্ব কৰিব পাৰে।
তেখেতে তেখেতে ধপত ধপাত থাপৰিয়াই পেলাই উঠত ভৰাই উঠখন ফুলাই লৈ গা যিটো বেমাৰী মুৰ্গীটো নিচিনাকে হেৰি কৰে। পৰিবেশন কৰে, তেখেতক আমি শলাগ ল'ব লগগীয়া নহয় সেই তেনেকুৱা কোনো এজন ব্য ক্তিয়ে তেনেকুৱা কাম কৰাটো মই উচিত বুলি নাভাবোঁ কাৰণ কিয়নো সমাজৰ মাজত তেওঁ থিয় হৈ আছে।
হয়। তেওঁ থিয়েটাৰ খনৰ পৰাও তেনেকে ঠেকা আহ খেদন খাইছিল সপায়। এইবিলাক স্বভাৱৰ বাবে তেওঁ এখন থিয়েটাৰতো মই জনামতে গৈছিল। সেই থিয়েটাৰখনৰ পৰাও এই তেনেকুৱা স্বভাৱৰ লগতে খেদা খালে।
হয় হয়।
আৰু আপোনাৰ অ হয় কওক।
অঁ কওক কওক কওক।
অ আপোনাৰ সকামখন আঁ কোন তাৰিখে হ'ব বাৰু?
আমাৰ সকামখন হ'ব এতিয়া আপোনাৰ জুলাই মাহৰ।
অ, হয় হয়। হয় আৰু আমাৰ জুলাই হয়।
বাকী আপোনাৰ পৰিয়ালৰ খবৰ খাতি মানে আপোনাৰ ছোৱালীজনীৰ খবৰ কেনেকুৱা?
ভালেই ভালেই আৰু আমাৰ নামঘৰত জুলাই মাহ জুলাইৰ শেষ মাহত এখন ভাগত পুথিও আয়োজন কৰিছে। যিটো কথা চাগে আপুনি গম পায়েই।
নাই মই আজি শুনিছোঁ মই এতিয়া আপোনাৰ মুখৰ পৰাহে শুনিছোঁ মই আগতে কোনেও মোক কোৱা নাই সেইটো কথা।
হয় হয় এইখন চলি আছে মিটিং কিন্তু এতিয়ালৈকে ইমান ভাল দৰে সফল হোৱা নাই যদি সফল হয় আপোনাক আহ জনাব। আৰু তাত আমি ভাবি আছো যে আপোনাক খাদ্যৰ বিভাগত আপোনাক ৰাখো বুলি, পাৰিম নে বাৰু আপোনাৰ খাদ্য বিভাগত ৰাখিব?
হয় কওক শুনি আছো।
অ আপোনাক খাদ্য বিভাগত ৰাখিব পাৰিম নে?
হয় পাৰিব পাৰিব। মই এইবিলাকত মানে ৰাজহুৱা সভা মিটিং এইবিলাকত মানে সভা ৰাজহুৱা, কাৰ্যসূচী এইবিলাকত মই জড়িত হৈ ব খুবেই আনন্দিত হওঁ নিজকে